হেল্ল'? অ', শুনিছো, তুমি শুনিছানে?
অ', শুনিছোঁ, কোৱা। কি কৰি আছা?
উম, এনে বহি আছো। তুমি কি কৰি আছা? হয় নেকি? ভাত-ছাত খালানে?
অ', খালোঁ ৰ'বা। তুমি?
উম, মইও খালোঁ। কিহৰ লগত খালা আজি?
আজি আমাৰ দালি-শাক তেনেকে বনাইছে।
হয় নেকি? দালি আৰু শাক।
অ'।
অ', অ', বতৰটো কেনেকুৱা তোমাৰ মানে?
আমাৰ মানে, ইফালে বতৰতো বহুত বৰষুণ দি আছে।
হয় নেকি? অ', আমাৰ মানে বৰষুণ দি আছিলে বাৰু, এতিয়া বৰ্তমান পানীটো বন্ধ হ'ল, আৰু বানপানী হৈছে অলপ। অলপ জাগা মানে, অলপ বাহিৰত ওলাই আহিছিলোঁ মানে বৰষুণত জিকি কি অলপ-চলপ।
হয় নেকি? আমাৰ ইফালেও বহুত বৰষুণ। কোনোবাফালে জাগাই জাগাই বানপানীও হৈছে বহুত জাগাত।
হয় নেকি?
হয়। গৈছিলো মইও এক জেগাত তাৰপিছত যাই কেনে হয়, ইমান বানপানী ফাচিলো তাৰ পিছত সেইখিনি জোগাত। সেনেকে বহুত টাইম কি হয় গ'ল।
অ' ময়ো ভাবিছিলো অলপ মুভি চাবলৈ যাম বুলি নতুন মুভি।
হয়।
তাৰ পাছে তোমাৰ বৰষুণৰ কাৰণে ফাঁচিয়ে গ'লো ইয়াতে বৰষুণে বৰষুণ।
কোনটো?
অ' বিৰাট ডাঙৰ বৰষুণ দিলে বহুত সময় বৰষুণ দিলে।
হয়, পাহাৰীয়া জেগাত আৰু বহুত মানে বেয়া হৈ আছে। মাটি খিনি
আহ খহি পৰে অ' খহি পৰে তোমাৰ আহ তাৰ পিছে তোমাৰ পিছলো হয় ৰাস্তাটো। হয় মই যোনপিনে থাকো তাতে মানে পাহাৰীয়া ৰাস্তা। তাতে প পাকা ঘৰ আছে ব্লক ইটাৰে ৰাস্তা, কিন্তু কি হয় ওপৰৰ পাহাৰৰ ম মাটিবোৰ ৰঙা মাটিবোৰ আহিকে বাঢ়িকে মানে পুৰা অ' বোকা বোকা হৈ যায় ৰাস্তাটো।
অ' মানে আমাৰ ইফালে সেনেকুৱা নহয়, কিন্তু চাইছো বহুত জাগাত মানে সেনেকুৱা হৈ আছে। মাটিখিনি সহি সহি পৰি আছে, হয়। তেনেকে মানে বহুত ভয় থাকে ন?
অ' ভয় থাকে ন তোমাৰ খহি পৰে আৰু তাৰ পিছে তোমাৰ ঘ-ঘৰৰ ওপৰত পৰে, কিমান মানুহৰ ঘৰত ইমান ভয় লগা মানে দৃশ্যটো।
হয়, হয়, হয় এইটো সঁচা কথা কৈছা। ইফালে ইমান বৰষুণ দি দিছে ইফালে ইমান বানপানী। মানুহে ক'তবা যাব লগীয়া হ'লেও জাগাই জাগাই
উম, উম গুৱাহাটীত আৰু কিনকিনীয়া বৰষুণ হ'লে বানপানীৰ সমস্যা দেখিবলৈ পোৱায়।
মানে ইয়াত বহুত বৰষুণতো দেখা যায় আৰু, মানে বৰষুণ অলপ বৰষুণ ষুণ আহিলেও বানপানী থাকিবই।
উম, উম। অলপ বৰষুণ থাকিলে, হয় হয় কমো নাই বাৰু।
অ'।
পিচে আৰু তেনেকুৱা কেতিয়াবা কমিব, আমাৰ পানে অলপ বৰষুণ কমিল। অ' অলপ কিন কিনিয়া বৰষুণ দি আছে।
অ', অ'।
মোৰ মানে তাৰপিছত যোনটো বানপানী পানী হয় ন তাতে অলপ ভৰি ৰি লাগিলে ইমান ভৰি খোজায়, মানে কিবা হয়। অ' অলপ মানে পানী লাগিলে মানে ইমান খজুৱাই, মই মানে গৈছিলো পানী অলপ লাগিছিল এতিয়াও খোজাই আছে। ধুলো ভৰি হাত ধুলো তাত পিছে তোমাৰ এতিয়াও ইমান খজুৱাই যে
হয় মানে পানীতো বহুত বেয়া থাকে ন লেতেৰা থাকে।
পানীতো লেতেৰা থাকে থাকে আৰু তাৰ পিছে যি নালা চালাৰ পানীবোৰ উঠি আহে একেবাৰে উম
চাবাচোন নালা খিনি অ ইমান লেতেৰা হৈ থাকে ন
হয় হয় এই নালা পানীবোৰ উঠি আহে নহয় আৰু বাছি বেছি লে তেৰা লাগা হৈ যায়
হয় এইটো কাৰণে বহুত সমস্যাত মানে সমস্যা হৈছে ন মানে অলপমান বৰষুণ আহিলে বানপানী।
উম বানপানীয়ে আৰু গুৱাহাটীততো বেছিয়ে আৰু তোমাৰ
হয়
আদা মানে তোমাৰ এই ৰুক্মিণী গাঁওৰ চাইডে তো যাবই নোৱাৰি যিহে
নোৱাৰি উম বাপৰে বহুত পানী হৈছে ছিক্স মাইলৰ ইফালেও
অ অ ছিক্স মাইলৰ সিপিনি আৰু তাৰ পিছত তোমাৰ এই যোৰাবাটত পুৰা যোৱাকালি মানে আমাৰ ছানডে মানে শ্বিলং যোৱা প্লেন আছিলে ভাবিলো কালি ৰবিবাৰ অ শ্বিলং যাম তাৰপিছত এইটো ৰেংকত অৰ্ডাৰ কৰিলো তাৰ পিছতো অ ভিডিঅ'ত দেখা পাই আছো পুৰা বানপানী ৰেংকত অৰ্ডাৰ কৰাটো নাওৱে অৰ্ডাৰ কৰিব লাগিছিল যাবৰ কাৰণে উম হু
সেইটো হয় মানে ইমানে বানপানী হৈছিল কালি মানে বহুত জামোতো আছিল তো গাড়ী খিনিৰ মানে মাটি যে খহি কেনে কি হৈছিল খানাপাৰা চাইডত সেইকাৰণে মানে জোৰা বাটৰ গাড়ী খিনি চব ৰখি আছিলে
উম তোমাৰ এতিয়া ইপিনে দি যাব নোৱাৰি নহয় গাড়ীটো অ এইপিনে দি মান মানে এ তোমাৰ পাক চলবোৰ হৈছে এইপিনে গৈছে তোমাৰ সোণাপুৰ চাইডে গৈ আছে গাড়ী এইপিনদি যাব নোৱাৰি তোমাৰ ৰাস্তা বেয়া আৰু ইপিনেদি ঘূৰি গৈ আছে আহ পুৰা ঘূৰি কে গৈ আছে
এই বৰষুণৰ কাৰণে একেবাৰে ইমান জেগাত কি হৈ আছে ঘৰে চৰে পানী সোমাই আছে তো কাৰো বাৰো
অ ঘৰে চৰে অ মই জাষ্ট জাষ্ট অলপ আগতে মোৰ এজন ফ্ৰেণ্ডৰ মানে ঘৰৰ মানে ফটো দিল দৃশ্যটো দিল তোমাৰ পানী পানী হৈ গৈছে আৰু সৰু সৰু মাছো সোমাই গৈছে সৰু সৰু মাছ ভিডিঅ' কৰি দিছে সি মানে পানী সোমোৱাৰ পিছত ক'ত মাছবোৰ কৰ পৰা আহিছে এই নালাত থাকে নহয় মাছ বোৰ অ নালাৰ মাছবোৰ মানে সোমাই গৈছে ঘৰৰ ভিতৰত ধুনীয়া লাগা হৈছে দেখাতো
সেইটো পানী আকৌ অলপমান গাই চাই লাগিলে বেমাৰ হোৱাৰো এটা ভয় থাকে ন
বেমাৰ হোৱাৰ সমাস্যাও থাকে আৰু তাৰ পিছে তোমাৰ সেইটোও থাকে
অ
গাবোৰ খুজাই
হয় হয় ঠিক কৈছা মানে এইটোৰ পৰা সাৱধান থাক কিন্তু ভাল দিয়াচোন আৰু চাবা কাৰো কাৰো এনেকুৱা মানে যাৰ ফিছে টফিছে আছে, ইয়াত আহিবলগীয়া টাইমত ইমান পানী মানে হৈছে, ইহঁতৰো মানে বহুত দিগদাৰ হৈ আছে।
উম, উম, এবাৰ তেনেকুৱাই মই পানীত ফাচিছিলো, চে তোমাৰ আ গণেশগুৰেত আ টু থাউজেণ্ড টুৱেণ্টি ফ'ৰৰ কথা হয়, যোৱা বছৰ যোৱাতকে যোৱা বছৰত এনেকুৱা মানে অলপ অলপ ব এঘণ্টামান জোৰকে বৰষুণ দিছিলে তাৰপিছত চাও কঁকালৰ নিশি কঁকাল লৈকে আহি গৈছে পানী। তাৰপিছত মই বাইক লৈ গৈছিলোঁ, এ, ৰাতি কি কৰিম, বা দচটা হ'ল পানী নকমে তাৰপিছত কি কৰিলোঁ, বাইকটো তাতে এৰি দিলোঁ, এৰিকে খোজকাৰি, খোজকাৰি, খোজকাৰি চিক্স মাইলৰ ছিক্স মাইল গ'লোঁ তাতে মাহীৰ ঘৰ আছে, তাতে থাকিলোঁ আৰু ৰাতিপুৱা ছয়টাত গ'লো বাইক ল'বৰ কাৰণে তেতিয়াও পানী কমাই নাই। ভৰিৰ আঁঠুুলৈকে পানী আছিলে। যেনে তেনেকে আৰু ডিভাইডাৰ ক্ৰচ কৰিকে বাইকটো আনিলোঁ আৰু তাৰেপৰা।
উম, এতিয়া চাবাচোন ইমান জাগাই জাগাই ইমান মানুহ ফাঁচি আছে বাইক চাইক লৈ।
উম। কি কৰিবা আৰু মানে, উম, সোমাইন আগত গাড়ীও বেয়া হৈ যায় নহয় পানীত সোমাই দিলে আকৌ।
উম, এইটো হয়।
তাৰ কাৰণে মানে মানুহবোৰে ৰখি যায় আৰু কি কৰিব। সোমাই দিলে আৰু চাৰি পাঁচ হাজাৰৰ খৰচ বাঢ়ি যাব পাৰে। তাৰ তাৰ কাৰণে মানে দিয়ে দিয়ে আৰু। তাৰ
মানে এইটো সমস্যাটো বহুত হৈছে ন' পানীৰ? বানপানী আহিলে য ত'তে ত'তে বানপানী হৈ যাওঁ মানে বৰষুণটো। চাবা বহুত এনেকুৱা জাগাত আছে, পাহাৰীয়া জাগাত মানে চবৰে ঘৰে চৰে সোমাই কেনে আছে। ছে, পানী এইটো কাৰণে বহুত মানে ইহঁতৰো দিগদাৰ হৈ আছে।
হয়, সিহঁতৰো বহুত দিগদাৰ হৈ আছে। তাৰপিছে তোমাৰ বহুত মানুহবোৰ মানে এনেকুৱা ড্ৰেইন চ্ৰেইনত জাবৰ জোথৰ পেলাই দিয়ে নহয়। তাৰে কাৰণে, জামৰ কাৰণে মানে পানীটো যাব পাছ হোৱা ন-নোহোৱাৰ কাৰণে
অ' বানপানীখিনি হয়।
বানপানী হয় আৰু তাৰে পিছে তোমাৰ কিছুমান ড্ৰে ড্ৰেইনবুক খুলিকে থৈ দিয়ে। সেইদিনা এখন নিউজ পালোঁ তোমাৰ, এই ড্ৰেইনৰ মানে ঢাকনটো খুলিকে থৈ দিছিলে, এজনী মাইকী মান নুহজনী মানে আ, কামৰপৰা অ' উভতি আহি আছিলে বেলি সময়ত, কি হ'ল এইটো ড্ৰেইনৰ ঢাকনটো খোলা আছে, পানীৰ কাৰণে গ'ম পোৱা নাই, এনে খোজকাঢ়োতে সোমাই গ'ল তাতে। তাৰপিছত ধৰোতে ধৰোতে মানে লৈয়ে গ'ল। এ, মাইকী মানুহজনীক পোৱাই নাই বিচাৰি। ইমান বেয়া লাগা, অ' তেনেকুৱা মানে নে ইমান বেয়া লগা নিউজটো।
আৰু চাবাচোন বানপানীত গাড়ী চাড়ী লৈ আহিলে এক্সিডেন্টো হয়, ইমান ভয় থাকে।
উম।
গাড়ী খিনি আৰু মানে নালা থাকিলে ঢাকন খিনি সো সোমাই যাব লগা হয়।
উম, অলপ আগতে মই ইমান ডাঙৰ পানীত মানে গাড্ডা আছিলে মই গ'ম পোৱা নাই, মই ভাবিলো ৰাস্তা টাই আছে বুলি তাৰপিছত গাড়ী গাত গাত সোমাই গ'ল। আগৰ মদ গিয় অলপ ক্ৰে ক্ৰেচ মানে কেৰেক হৈ গ'ল।
বাপৰে। মানে বানপানীৰ ফলত বহুত কষ্ট হৈ আছে।
অ' বানপানীৰ সমস্যাটো কমি যোৱাৰ মানে সেইটো লোৱাই নাই বাঢ়িয়ে গৈ আছে। ইয়াক আমি কমাব লগা হ'লে কি কৰিব লাগিব?
এতিয়া আমি ধৰা আমি ৰাস্তা ত তাতো নলাই চলাই আমি কি কৰো ন, যদি সেইখিনি মানে চা ফা থাকিলে তেতিয়াহ'লে বৰ ষুণ আহিলেও পানী খিনি গৈ থাকিল হয়, কিন্তু নলাতে ইমান জাবৰ থৰ হৈছে ন, মানুহে
অ', অ'।
সেইবাবে মানে বানপানীতটো ৰাস্তালৈ উঠি আছে।
আৰু তোমাৰ যিমান যিমান আগতে বিলবোৰ আছিলে য'তে পানী গৈছিলে সেই বিল বোৰতো নাই, বৰ্তমান তোমাৰ তাতে ফ্লেট বনাই লৈছে পানীতো বৈ যোৱা আহে জাগাই নাই তাৰ কাৰণেও এনেকুৱা মানে অ' তোমাৰ বানপানীৰ সমস্যাবোৰ দেখিবলৈ পোৱা গৈছে।
হয়। ঠিক কৈছা এইটো বহুত জাগাত সেনেকুৱাই হৈছেতো।
অ' আগতে তোমাৰ য'তে ত'তে এনেকুৱা বিল্ডিং নাছিলে নহয় ডাঙৰ ডাঙৰ বিল আছিলে। আৰু আমাৰ গুৱাহাটীতে গুৱাহাটীৰ মাৰাজিৰে বৈ যোৱা ভৰলু নদীখন এতিয়া নালা হৈ গৈছে। তোমাৰ পানী নাই। তোমাৰ ইমান জাব জোথৰেদি মানে ভৰলু নদীখন নোহোৱা কৰি দিলে মানুহে।
হয়। ইমান জাবৰ চাবাচোন লেতেৰা কৰি দিছে একদম।
উম, উম তোমাৰ এইটো অ' নলা বনাই দিছে আৰু ইমান সৰুতো পানী কেনেকৈ পাছ হ'ব কোৱাচোন? সেইকাৰণে মানে তোমাৰ পানীৰ সমস্যাটো বাঢ়ি গৈ আছে বানপানীৰ সমস্যাবোৰ।
ঠিক কৈছা, দিয়াতে ঠিক আছে।
দিয় তোমাৰ লগত ক অ তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া ধন্যবাদ।
অ' দিয়া ধন্যবাদ।